কেতিয়াবা।
এই চাগে সেনেকুৱা হৈছে মই যে কৈছিলো মানে আগতে ফাৰ্ষ্টতে দুইবাৰকে কৰম কৰিব পাৰি তাতকে বেছি কৰিব নোৱাৰি এৰৰ বুলি আহে কিন্তু এতিয়া চাগে একবাৰেই কৰিব পাৰি আৰু
অঁ, হ'ব পাৰে এই ফাৰ্ষট দিনাখনো মই যোনদিনাখন ষ্টাৰ্ট দিছিলো। সেইদিনাখনো এনেকে। গৈছিলে বাই দুইবাৰ মান কৰোতে সেইটো। পিছত মানে, দেখা আছিলে বিজ। বিজি আছে বিজি আছে বাট মই বিজিয়ে নাছিলো মোৰ তাত অহাই নাছিলে।
এইটো কাৰণে চাগে মানে, লাগিব মই মানে এটা এটে কৰিব লাগিব, তাতকে বেছি কৰিব নোৱাৰা চাগে কিন্তু আগতে মানে দুইবাৰকে কব পাৰিছিল মানে মই এক কৰিছিলো তাই। তে কৰোতে এ মই। তাই মোক দুইবাৰ কৰিছিল মই তাক দুইবাৰ কৰিছো, ঠিক তাৰ পিছত মাজতে দুইবাৰ কথা ভাবিলো। নিবাৰ চাৰিবাৰকে কৰো। মানে তাইতো হৈ গৈছিল আধা তই তাই নহয় মোৰ হৈ গৈছিল তাই হোৱা নাছিল ত কৰ কৰিব যাওঁতে তাইতো এৰা আহি। ত আৰু। কৰিলো সেনেকে এটা এটাকে কৰিছো পিছত। আৰু তাইৰ হঠাতে মানে। তাইৰ দহটা মানে হৈ গৈছিল হা তাছ। তাই ডি ডিচিল ক চাবমিট। তাৰ পিছত হঠাতে তাইৰ, আহ টুৱেণ্টি থ্ৰী হৈ গৈছে মানে তাইৰ নংটা সেই নটা ন নটা কেনেকে হ'ব দহ এঘাৰ বাৰ বাৰটা বাৰটা তাই সেই আগত আগত গুচাই দিছে মানে পুৰা কাটি নিছে।
সেইটোৱে কি হ'ব?
মোৰ মোৰ এটা কাটি নিছে মাত্ৰ তাই দু তাই বাৰটা কাটি নিছে কিয় বা? এতিয়া তাই দেখাই আছে তাই এতিয়া লাষ্ট। দুটা কল আছিল। সেইটো কল কটা নাহা হৈ। গ'ল বোলে এতিয়া, তাই মোক কল কৰিছিল। সেই তেতিয়া। শুই উঠাৰ পিছত, তাই মোক কৈছে তাই বোলে নাহা হৈ গৈছে কই বোলে কল কৰি আছিলি।
অ, মই কল কৰি থৈছো সেয়া তাই তাই মোক মেছেজ দিছে। সেইটোয়ে মানে তাৰ লিমিট। খতম হৈ গৈছে চ আহ আহ তাছ খতম হৈছে সেইকাৰণে
উম, এই অকল ঝামেলা আছে কিন্তু।
সেটোৱে আহ।
উম। কি কৰিবি আৰু।
সেইটোৱে।
তেনে হ'লে অ পইচাটো। পাই আছে ঠিকে আছে।
অ, কি কয়। তই কিমান পালি?
কি কিমান পালি?
মানে। অ এই কি ক অ অ ভাগ। নাইটো আৰু ছেভেন হান্দ্ৰেড কিমান পাইছে ন।
অঁ, মোক দিয়া নাই, এতিয়া মোৰতো কমপ্লিতে হোৱা নাই। সেইটো কাৰণে কমপ্লিট হোৱাৰ পিছত চাগে, মানে মোৰ বিস্তাই হোৱা নাই। উম, হ'বহে এতিযা।
দশটা কৰাৰ পিছত ফাৰ্ষ্ট পাবি। তাৰ পিছত সেইটো অ'। অ' চাগে মানে তই যে ফাষ্ট দহ টা কৰোতে পাইছিলি ন, তাৰ পিছত আৰু দছটা কৰোতে, উম, তইতো কি? কৈ অঁ। কলকটাৰ পিছত, যে' লিখাবোৰ যে' আহে বহুত। উম তাতে, এ এ-এ-এ, তাতে চব নহয়-নহয়, দি যাও নেকি?
নহয় যদি মানে মাত ওলোৱা যায়, মানেতি মানে বেকগ্ৰাউণৰ পৰা মাত ওলায়। নহ'লে যদি মানে নাম আৰু যাগা। পোৱা যায়।
অঁ, অঁ, আৰু তাতে সোধনা তাতে সোধেনা কাৰিআইপৰা বিষয়ে, কথা পাতি। সেইটোত কৰি দিও আৰু ক্লিক।
নহয় সেনেকে মানে ডাইৰেক্টলি কথা পতা নাযায় ন, ইনডাইৰেক্টলি কথা পতা নাযায় ত' মই সেনেকে-সেনেকে, দিয়া নাই যদি নামটো লোৱা যায়। তেতিয়া টিপি দিওঁ এনেকে নকওঁ।
অঁ।
উম।
দিগদাৰ কিন্তু এনেই পাই আছো। টো ভালে,
সেইটোৱেই-সেইটোয়ে ভাল এনেই দিয়া নাই। সিহঁতও ক'ৰ পৰা পাই আছে চাগে। সেইকাৰণে,
উম' হ'ব পাৰে। আমাৰেই ফাইদা দেচোন।
সেইটোৱে আমাৰেই ফাইডা
তেনেকুৱা হলে ভাল।
সেইটোৱেইটো।
দিলেই হ'ল। আৰু শেষ হোৱাৰ পিছত তোৰ কেইটা হল এতিয়া? অ টাচ বঢ়াই নিদিলে হল, মানে পুৰা কমপ্লিট হৈ গৈছে।
অ' দহটা কমপ্লিত হৈছে বাট কি কয়, তাৰে পৰাওতো কেইটামান ৰিজেক্ট যাবই, বিকজ দহ মিনিটৰ আগতে কাটা খাইছে ন, সেইবোৰো কাৰউণ্ট হৈছে।
অ' আচছা, মোৰ তোতো নেট ৱৰ্ককে বেয়া ইমান বেয়া মোৰ নেটৱৰ্ক মোৰ যে মানে কলটো কটাৰ পিছত বা কল নাকাটিলেও মানে এক নহয় নহয় কলটো কাটাৰ পিছত অ মানে মাজত কলটো কাটি যোৱাৰ পিছত নিজে নিজে মানে চাইডৰটো অফ মানে স্পিনখনটো অফ কৰি দিব লাগে ন আম গম নাপাও ত সেনেকে কাণত লাগি যায় নিজে নিজে অফ হৈ যায়। আৰু মোৰ নেটৱৰ্কো বেয়া তেতিয়া তেতিয়া এই যেতিয়া মানে অপচনকেইটা যে সেই অপচন মোৰ তালে নাহে। বোৰতে আধা ঘন্টা পিছত আহে বহুত দেৰি পিছত আহে ত' মই খং ঠিকে মই গোটেইবোৰ এডমিট মাৰি দিওঁ। ত সেনেকে বহুত জেগা কল কটা গৈছে মোৰ। ত সেই দশটাৰ ভিতৰত চাগে ছয়টা মানহে কাউন্ট হৈছে মোৰ।
অ আৰু আৰু কি কি কয় তহতে ফাৰ্ষ্ট আগতে চ উ দুটাৰে দছটা ক্লাচ কমপ্লিট হোৱাৰ পিছত সেইবোৰ চাবমিট কৰাৰ পিছত এদিন পিছত আহিছিলে ন।
অ এদিন পিছত আহি
দচটাত ওৰতটো ক্লাছ কৰা নাছিলে তাহতে। অ তে মানে তহত কিমান কৰিছিলি অ আহ সেইটোয়ে চ' মানে কি হৈছে তহঁত তে আ মানে সেই তাৰ পৰা অহা কলৰো পইচা পাইছ বিকোচ কিয় জান, তই যদি ইয়াৰ পৰা অ দস্তাকল কৰিছ না সেইটো অ বহুতা মানে কাটা হৈছে ন ৰিজেক্ট হ'ব না বিকজ দহ মিনিট আগতে কাটছ চ' সেই বোৰ সেনেকে কাটা খালো তোৰ টোটেল ফাইভ হানড্ৰেড নহলে ফ'ৰ হানড্ৰেড পাব লাগে। বাট তই আৰু বেছি পাইছ বিকজ তাৰে পৰা আহা কলৰো পইচা পাইছ তই। সেইটোয়ে মানে চবৰে নাপাম বিকজ বহুত ত' মানে কেইটামানটো ৰিজেক্ট কৰিবই না?
উম উম, হয়।
যে, মানে যোৱাবাৰ ইমান হাৰ্ড নাছিলে, যোৱাবাৰ কি আছিলে অ' কামটো এই মানে, এ পিকচাৰ এটা দিয়ে হা তো ভালকে, এ সেই পিকচাৰটোত তই এতিয়া চাই কিনে কবি যে, সেই পিকচাৰটোত কি কি দেখাইছে? চ ডাইৰেক্ট পিকচাৰটো চেট জিপিটি দি, আমি দি কিনে অ' চাইছিলো যে, এ চেট জিপিটিক কৈ দিছিলো, ইয়াতে কি কি দেখা পাইছ কৈ দে। যদি ত' আমাক-আমি ইংলিছত কৈ দিছিলো।
অ'। ঠিকেই আছিল, মানে কথা পাতিব নালাগে কলত?
অ' কলত কথা পাতিব নালাগিছিলে, এতিয়াহে হৈছে এইটো অকল।
অ' সেইটো বেছি ইজি আছিল।
সেইটো এইটো, সেইটো বেছি ইজি আছিলে। এতিয়া অলপমান বেলেগ হৈছে। ত' মানে চবে পাৰা নাই। বহুতৰ মানে ৰিচেক্ হৈ আছে বহুত। তা
উম। এতিয়া যেতিয়া শেষ হৈ যাব, তেতিয়া মানে একমাহৰ পিছত, একমাহৰ পিছত আহে? নে আৰু কেইদিনমান পিছত আৰু আহিব?
নাই। সেইটো চিয়ৰ নহয়, বিকজ সেই কামটো আমি আমাৰ বহুত টাইম হ'ল। মই ক্লাছ টেন নে নাইনত থাকোতে কৰিছিলো, মই সেই কা-সেই কামটো। মানে ইমান পটক-পটককে নাহে, চব বেলেগ বেলেগ ডিষ্ট্ৰিকত কাম যায়।
অ'।
চ যেতিয়া আমাৰ ইয়াতে কামৰূপ ডিষ্ট্ৰিকত কাম আহে, সেই সময় যাই কেনে, এই গ্ৰুপ তে মেছেজ আহি যায় যে, কাম আহিব বুলি।
অ'। ত' চাগে একমা মান পিছত আহিব আৰু।
সেইটোয়েই। একমাহ পিছত নাহিবও পাৰে, এক-এবছৰ পিছতো আহিব পাৰে।
হে, হৈছে দে আৰ। ধেৎতেৰি। দিগদাৰ আছে এনেকে।
সেইটোৱে। মানে বিকজ বহুত-বহুত বেলেগ-বেলেগ। এই ডিষ্ট্ৰিকত যায় ন কামবোৰ টো
উম হ'লে কিন্তু বহুত
সেইটোৱে টো মানে লাইক মোৰতো একো কষ্ট পোৱা নাই এইটো যাজ মানে বৌয়ে ঘৰ তে বহি বহি বাহিৰতো যাব নালাগে ঘৰতে বহি বহি কাম কৰি কিনে তই পইচা পাই না পায়া
ঠিকে আছে ভালে
সেইটোৱে
কিন্তু মেইন কথা কেতিয়া কেতিয়াবা টাইমহে নিমিলে মোৰতো কালি একেবাৰে টাইম নিমিলে আৰু তাৰ আগৰদিনাখনটো মোৰ এ বহুত টিউচনো আৰু কলেজো গৈছো ত কালিতো টাইমে নিমিলিব অলপো
মোৰো নিমিলি তই ৰাতি তই ৰাতিকে কলি কল কৰিবি বুলি মই শুইয়ে গৈছো মোৰ টোপনি লাগি মই পুৰা মৰাদৰে শুই গ'লো
উম উফ ৰাম বৰ দিগ
সেইটোয়ে মানে এনেকে অ বহুত জুলাই টাইমত হ'লে বহুত ভাল আছিলে ৰে জুলাই টাইমত হ'লে টো আমি এনিটাইম ফ্ৰী থাকিলো হেতেন পুৰা পটককে কমপ্লিট কৰিলো হয় সেইটোৱে সেইটোৱেটো আৰামচে মানে ৰাতিপুৱাৰ পিনে উঠি চুঠি কিনে ঘৰৰ অলপ চলপ কাম কৰি দুপৰীয়াৰ পৰা ভাল কে পুৰা কথা পাতিব পাৰিলো হেতেন
উম পাৰি সেনেকোৱা আৰু আহিলে ভাল দে জুলাই মাহত আহিলে ভাল হ'ব
অ ৰে সেইটোয়ে ইমান লাগিব পাৰে কিহে কৰিম মানে এ এটা টাইমতে দুটা ডিষ্ট্ৰিকত নহয় অকল এটা ডিষ্ট্ৰিকত হয় সেই কাৰণে প্ৰব্লেম হৈছে যদি দুটা তিনটা ডিষ্ট্ৰিক্ কত হ'ল হেতেন টো তেতিয়া মানে আমাৰ ইয়াতো আহি গ'ল তাকে
অহ আছে দিগদাৰ
সেইটোয়ে আৰু কি কয় তাইতো টুৱেণ্টিটা টাছ কৰিছিলে বাট টুৱেণ্টিত কেও ওপৰত গৈছিল কিয় বা নেজানো
চাইটো বেয়া গিল
সেইটোয়ে অ তাৰ চাগে মানে কেইটামান তাই নকৰাকেও বাঢ়ি গৈছিলে ন। কাউণ্ট হৈ গৈছিলে না নিজে নিজে চ' সেইবোৰ চাগে তাইৰ তাত চে চাগে এই তোৰটোত এতিয়াটোত গম পাম অ য়া তোৰটোটোত আহিছে ছা তুৰটোত দেখাইছে নকয় তো আছে এতিয়া।
উম টুৱেন্টিতা টাস্ক নাই নহয় টুৱেন্টি মানে পাঁচ পাঁচতা কে ধৰিছে। মানে মোৰ এটা বঢ়াই দিছিল ন সেইটো কাৰণে পাচ পাঁচটা পাঁচাকে ধৰিছে এতিয়া ত এ এইটিন নহয় মোৰ ফাষ্টতে চেভেন তিন দেখাই আছিল নেকি? চেৱেন্তিনৰ পৰা টুৱেন্টিটোৰ লৈকে পাঁচটা হয়। অ সেনেকা, তাছত আৰু আৰু হ'ব সেনেকুৱা টাইপৰ।
আচ্ছা মানে তাইৰ সেনেকে হৈ কিনে তাইৰ আহ টুৱেণ্টি নহল থাৰ কিমান হৈছে চাগেটাৰ টাস্ক।
উম কিন্তু তাই কল কৰিবই নোৱাৰিল সেনেকে টুৱেন্টি মানে হৈছে। তাতকে বেছি হোৱা নাই। তাইৰ বহুত কমাই দিছে।
এইটোয়ে নেটৱৰ্ক প্ৰব্লেমৰ কাৰণেও নিজে নিজে কাটি যায় মোৰ বহুতবাৰ হৈছে এনেকে।
তাই কিয় নেত বহুত ভাল তাই আৰু তাইৰ মানে গোটক এটা কল গোটেইকিটা কল মানে একদম ভাল আছিল। কিন্তু কিয় বা এনেকুৱা হৈছে সেইটোৱে গম নাপালো তাই মানে একো ভুল হোৱা নাই আহ আৰু মই সেনেকুৱা টাইপ এয়াৰটেল বেছি ভাল জিঅ' আৰু ভডফোনতকে।
সেইটোৱে আমাৰ ইয়াতে আকৌ আগতে জিঅ ইয়াতে বহুত ঘাট টি আছিলে বাট এয়াৰটেল বহত ভাল আছে। ছিলে বাট এই এতিয়া এয়াৰটেলো বহু বেয়া হৈছে ইয়াতে।
এতিয়া এতিয়া কি চলাই জিঅ এতিয়া কি চলাই? জিঅ'
এতিয়া সেইটোতো গমেই নাপাও ঐ, কি চলে এ এতিয়াটো এয়াৰটেলে চলি আছে। আহিলে গম পাম জিঅ' চলে নে নচলে পাপাটো জিঅ' হয়।
অ
নেটৱৰ্ক
সেই দিগদাৰ লাগে বহুত, বহুত অশান্তি।
দে দে
হৈ গ'ল নেকি? কিমান হ'ল ৰ চাও ৰ-
ইলেভেন অ